হেল্ল।
অ', কোৱা।
অ', কি কৰিছা।
হে আছো ইয়াতে।
অ', অ', কিবা খালানে। খানা-পিনা হ'ল।
সেই নাই হোৱা।
অ', নাই হোৱা নেকি। শুই আছা নেকি তোমাৰ, নে গা বেয়া।
হে নহয় কিয়।
অ', ভইচটো মানে তেনেকুৱা আহিছেনে অলপ।
অ', মই এনেকা কিৰিছু।
অ', অ। কি কৰিছানো এতিয়া।
এ মই কথা এটা ভাবি আছিলো। তুমি যে কৈছিলা কিবা বিজনেছৰ কথা, সিইটো কি কিবা এ ভাবিছানে কিবা খুলিম বুলি।
অ', মই ভাবি আছো বাৰু খুলিম বুলি। এতিয়া মানে মই ভাবি আছোঁ কি পাৰ্টনাৰশিপ কৰোঁ।
অ', সেইটোও ভাল হ'ব মানে কি পতাপত পতককে অকলে খুলিলে বেয়া হ'ব নেকি কেছটো।
উম', সেইটোয়ে তো লচ-লচ হৈ গ'লে, মানে ডিপ্ৰেছনত গুচি যাম ন।
অহ, ডিপ্ৰেছন যাব নিদিওঁ দিয়া তোমাক।
হে হি কি কয় পাৰ্টনাৰশ্বিপে কৰিম ন
আহ সেইটোৱে
অ এনে কি বিজনেছ খোলাটো ভাল হ'ব বাৰু
উ হয় ফাচ ফুদ
ধাবা এখনে খুলি দিওঁ নেকি ন
ভাল নহ'ব ফাষ্টফুড খুলিলে ভাল হ'ব
ফাচ ফুদ অ ক'ত খুলাটো ভাল হ'ব
জেগাটো বাৰু নকওঁ এতিয়া বাৰু কিন্তু খোলাটো ভাল হ'ব
অ খোলাটো ভাল হ'ব বাৰু এনে আমি মানে হেৰি হস্পিতালৰ আগত বা কৰ'বাৰ আগত খুলিলে বেছি
অ এনেকা নহয় মানে য'ত মাৰ্কেটিং যত চলে তাতে দিব লাগিব
অ মানে অ আমি ধাবা নাই খোলা ন মই ধাবা আগত
অ সেইটো ন এক নাই পিছত লাগিলে এইটো শুৰি ল'ম
উম উম এতিয়া পাৰ্টনাৰশ্বিপে কৰিম দ এনেই কিমানমান ইনভেষ্ট কৰিব লাগিব এজনে
তুমি কোৱা এতিয়া তোমাৰ পৰা শুনিব বিচাৰিছো হয়
ফাষ্ট ফুডৰ খুলিলে মানে কিহৰ খুলিবা মানে ধৰা
ন সেইটোতো তোমাৰ যেনে কমন হৈছে বাট অলপ অলপ মানে স্পেচিয়েল টাইপ অলপ ল সেয়াই থাকিব কিন্তু অলপমান ফ্ৰেণ্ডেপৰ
অ কেনেকুৱা সেইটো কোৱা আগত তাৰ পিছতহে কব পাৰিম
আ আজিকালি নিও নিও আইটেম বিলাক ভাল পায় ন এনেকাই নিউ নিও আইটেম, নিজে মানে তুমি বনাবা মই মাৰ্কেটিং চম্ভালিম আৰু
অ পাৰিম বাৰু
তোমাৰ কুকিঙত আছাগে নাইবা তুমি এতিয়া
কুকিঙত বাৰু আছো কিন্তু এইবিলাক নিয়ম আ
সেই সেইটো টাইম নাই ত ঘৰতে প্ৰেকটিচ কৰি থাকিম হৈ গ'ল চিম্পল
অ সেইটো কৰিম বাৰু
হয়
হ'লেও নিউ নিউ আইটেম হলেও মানে তাৰ দুটাতো নাম ক'ব জানি পাই চাগে কোৱা
উম লাইক কেনেকুৱা নেপালী
নেপালী ৰ পাৰি
মই এনেককা বহুত ৰেষ্টুৰেন্ট গৈছো যাত তোমাৰ ম'ম টো ঝুল ম'ম টো তোমাৰ ৰেষ্টুৰেন্টত প বেছি খোলা দোকানত নাপায় অপেন এৰিয়াত ত আমি যদি এনে য আৰু তোমাৰ ফিল্ডটোও ভাল হ'ব
অ পাৰি বাৰু আমি মানে মোৰ হিচাপতো এজ ত ফিফটি থাউজেণ্ড মান ইনভেষ্ট কৰিব লাগিব নেকি ন নে তাতকে বেছি
না তেনেকে তোমাৰ মেক্সিমাম তোমাৰ ফি দিলে মানে এইটি মান দিলে ঠিক আছে।
অ কি মানত কন কন মানে এইটো মানে এতিতকে বেছিও লাগিব। হ'লেই
এইটি তোমাৰ মানে থিক আছে আইটি নহ'লে তোমাৰ ফ্ৰাষ্ট। কৰিব নোৱাৰিলোঁ হয় তুমাৰ মেস্কিমান থ্ৰাতি থ্ৰাতি ছিস্কটি থ্ৰাউজেন লাগিব।
অ সেইটো হয় বাৰু।
প্লিজটো মেটাৰ কৰে প্লিজ। তু লগে লগে কৰিম বাকীতো মই কিনো কিনা বস্তু লাগে মানে একো নকৰিব ন।
উম প্লেচটো আমি য'ত মানে মানুহ চানুহ ধেৰি থাকে তাত কৰিম।
লাইক কল পাকৰ ওচৰত। বা এনেকা হেৰিত। উ
আৰু কোৱা খবৰ খাতি তোমাৰ।
মোৰ খবৰ বহুত বেয়া।
কিয় বেয়া আকৌ তুমি কীয়।
ক'ব নোৱাৰিম কিয় মানে বিজনে কথা পাতি আছো নহ বিজনেছ ত থাকো।
অ অ অ।
সেইটো কাৰণে নেক্সট টপিকত কথা পাতিম যোনটো টপিকৰ পৰা উলিয়াম।
ঘৰত চবৰে ভাল?
অ মোৰ ঘৰত চবৰে ভাল খালি মোক লৈ কেনে বেয়া
উ অ। একো নাই দিয়া ভাল। আমাৰো ঘৰত ভালেই দিয়া সবৰে।
অঁ হয় নেকি?
উম উম।
তাকেটো তাকে মই অলপ ভাবি আছিলো হা যে তোমাক ফোনটো কৰি কিনে চাও কি হয় তুমি তোমাৰ কি চলিছা মাইনত।
উম ই তুমি সদায় ভাবিয়ে থাকা কেতিয়াও নকৰাই।
নহ ভাবি থাকিও মানে ভাবিবই লাগিব পতক খুলি দিলে বেয়া নহ অলপ মানে চাব লাগিব ন।
নাই তুমিতো কলটো কৰিব পাৰা তুমিতো। কিমান দিন হ'ল। কলো নাই কৰা পাহৰিলে আৰু মোক।
পাহাৰটোৱে বেছি ভাল নেকি? আজিকালি
হয় হয়।
অ টপিকটো বেলেগ সৈতে গই তুমি ভালকে স কথা পা হে কি কয় হে সেইটোৱে ঠিক আছে মানে মই জোগা চেগাত চব খাই দিউ আছে বুজিছা।
এনে ধৰা আমাৰ মানে অ যদি আমি শুলো তো গেছ গেছ। চেষ্টটো লাগিবই ন ত এইটো মিলাই লও আমি
হা
মিলাই লওঁ গেছ চেছটো লাগিব এতিয়া
গেছছ মানে ত অ সেইটো লাগিব কিন্তু আজিকালি গেছৰ বহুত প্ৰব্লেম হয় সেইটোৱে
অ অ একো নাই মই চিলিণ্ডাৰটো বাৰু কৰি দিম যৰ পৰা তুমি গেছটো কৰি দিবা
চিলিণ্ডাৰটো কৈ দিবা গেছতটো কৈ দিবা দুতাকে বেলেগ বেলেগ নেকি
নাই নাই তুমি মানে মই তোমাক এইটো শুনা শুনা মানে গেছতটো ভৰোৱা বস্তুতটো দিম কিন্তু গেছটো তুমি
অ হয় নেকি অ হয় নেকি মইছো অ ভাই তবই কিয় বেলেগে ভাবিছোন
আকৌ জ্বলোৱাতটো মই মই দি দিম দিয়া খালি গেছতো বিচাৰিলে হ'ল এতিয়া অপ গেছ
গেছ আছে আমাৰ ঘৰত আকৌ বেলেগৰ পৰা মিলাই ল'ম লাগিলে খালি মান চলাই থাকিম আৰু হা কি কৈছা তিনিটা কৈছো
অ তিনিটা লাগিব বাৰু
তিনিটা নহলেও হ'ব তুমি তুমি যোনটো ষ্টাইলত বনাবা এইটো ষ্টাইলত তোমাৰ এবাৰ এবাৰ বনালে হৈ যাব বাচি বেমাৰ গেছ সেইটো মই এতিয়া হাতৰ কামাল পাৰিবা নোৱাৰা
তুমি হেল্প কৰিবা আকৌ
চা চা মই এতিয়া মই সেইটো সেইটোত নাথাকিম ম ত মই মই বাহে বেহাইত থাকিম না তোমাৰ লাইক পইচা লোৱ বা কিবা এনেকে এনেকোৱা ব মাজে সময়ে হাতটো অলপ লগাই দিম বাৰু
বস্তু সোষ্টো অনাৰ চব তোমাৰ ন মই খালি বনাই দিম উম
সেইটোৱে নহ মই যোগাৰ চোগাৰ চব কৰি দিম টেনচন নাই তুমি খালি তোমাৰ এতিয়া হাতৰ খালি ষ্টাইল খালে হ'ল আৰু বনোৱা আৰু বনাই মোক দিব লাগে কামাৰ শিকিবা তুমি ঘৰতেই তুমি শুনা তুমি ইউটিউবত চাই কেনে ঘৰ দেন চবে বনাই বনাইখন খোৱাব পাৰ মা পাপাহতক
উম উম মই যদি বনাই দিওঁ
লুধিয়াতলে প পা মানে আমাৰ ঘৰত হৈ গলা চিম্পল
দিয়া মই শিকিম বাৰু
হয়
চাৰ্ভ কৰাটো তোমাৰ দায়িত্ব
আৰু মই টাইমিংটো ভাবিছো তোমাৰ হেৰি আহ, ' টাইমিংটো তোমাৰ হেৰি মানে কি কয়, এঘাৰটা নালাগে নেকি ন', পোন্ধৰ তোমাৰ এঘাৰটা নে চৈধ্য মানত ঠিক আছে ন',?
হা -হা
টাইমিংটো মানে তোমাৰ এঘাৰ বা পোন্ধৰ অপচন দিছো তোমাক?
অ',
তোমাৰ অপচনটো সুধিছোঁ চা, ' নহয় তুমি এতিয়া কিমান টাইম পাৰা এতিয়া তোমাৰ আকৌ এক্সট্ৰা টাইমো লাগিব ন, '
অহ, লাগিবতো,
ধৰক এঘাৰলৈকে পাৰে নাই তুমি এতিয়া পোন্ধৰ লৈকে পাৰা কোৱা?
তাকে কৰিম দিয়া।
অ', হয় নেকি ঘৰ লাগে ঠিক আছে। এঘাৰটা বজাৰ পৰা ষ্টাৰ্টিং কৰি দিও নে, ভাল কিয় মানে তোমাৰ হেৰি সাতটা পৰা ষ্টাৰ্ট কৰিলে সাতটা ষ্টাৰ্ট কৰিলে বেয়া হ'ব ৰাতিপুৱা -ৰাতিপুৱা।
অহ, সেই ৰাতিপুৱা - ৰাতিপুৱা বিক্ৰীও নহব বাৰু।
অ ', তুমি এতি়য়া বুজি পাইছা কিন্তু নাজানো মই কিন্তু বুজাব ভালকে বিচাৰিছিলো তোমাক যে, পাৰা কৰিব পাৰা মানে তোমাৰ ওপৰত ডিপেণ্ড কৰে।
কোনে খাব ফাষ্টফুড?
মানে এতিয়া তুমি এতিয়া তোমাৰ পৰা কোৱা, তুমি এঘাৰটালৈকে কৰিবা, এঘাৰটাৰ পা কৰিবা নেকি তাতছে বেছি দেৰিলৈকে কৰিবা?
এঘাৰটা লৈকে কৰো যদি পাৰো অভাৰটাইমো কৰি দিম কি কথা,
অহ, 'অভাৰটাইম কৰা য, ঠিক আছে মানে মই সুধি লৈছো ন, '-
উম-উম
তাকে, চাও এতিয়া মই ঘৰ জাগা থোৱা আছে মানে খাল, কথা পাতিব লাগিব দোকান খনৰ কাৰণে।
অ, ' কালি ইমান মই তোমাৰ ঘৰত যাম দিয়া ভালকে দিছ, কাচ কৰি ল'ম,
মই তোমাৰ মা লগত কথা পাতি লম দে তাছত তুমি আহিবা অহ অহ মানে হে এই অহ ঠিক আছে মই কথা পাতি লম দিয়া।
পতি ল'বা পতি ল'বা
মানে মই এতিয়া ঘৰত কৈছো কৈছে আৰু যে ৰক এনেকে ঘপক ইমান টকাটো দিব নোৱাৰিম ত চ চাই ল। এনেকে কৈছে
আমাৰ মোক বাৰু দিব এতিয়া।
কৈছে
উম উম মই সুধি থো খোৱাই আছে
পাৰ্টনাৰশ্বিপ বুলি কলে দিব বাৰু মোকো দিব।
পাৰ্টনাৰশ্বিপ ক'লে মোকো দিব এনে অকলে নিদিয়ে মানে ঘৰৰ মানুহে ইমান বিশ্বাস নকৰে যে
অ সেইটো সেইটো সেইটো কথা মেইন কথা
জানে টকা বিলাক পানীত দোবাম সেইটো কাৰণে পাৰ্টনাৰশ্বিপ কলে মানে দিব বাৰু
অহ ঠিকেই আছে অভাৰ টাইম কৰিবি নেকি?
হা
অভাৰ টাইম কৰিলে কিবা বেয়া হ-ব হব নেকি সাত টা পা সাতটা পা বেছি লেকে কৰিলে
কৰিম দিয়া হৈ যাব
মানে চা ৰ ৰাতিপুৱা যদি এঘাৰটাত খুলিলো ৰাতি এঘাৰটা লৈকে এটা কৰি দি এঘাৰটাৰ পৰা তুমি যদি বিচাৰা মই এইবিলাকে কৰিব পাৰো
তুমি মই এঘাৰটালৈকে আছো কিন্তু তাতকে বেছিও যদি বিচৰা চাৰে বাৰটালৈকে কৰি দিব পাৰিম নে কি কোৱা
ন ন তোমাৰ টাইম খুজিছো এঘাৰটা পা পাৰিবানে বেছি টাইম নেকি নোৱাৰিব কিমান টাইম
উ এঘাৰটাপা কিমান টাইম পাৰিম নাজানো পাৰিম খালি
অ ঠিক আছে দেখা যাব ন এতিয়া
অ দেখা যাবা
এতিয়া বস্তু বস্তু বিলাকো কিনিব যাব লাগিব ৰে তাকে ভাবি আছো।
উম টকাটো লাগিব ধেৰ খালি আৰু
সেই সেইত নহয় লাজ নহয় এনে কি লচ আৰু প্ৰথম দিনা যদি নচলিলে নাই নহ ইমান একো নকৰো কিন্তু আৰু বেছিভাগ চিনাকি চবতো আহিবই না
উম -উম আৰু চাবা আকৌ কিছুমান চিনাকিয়ে, কিছুমান চিনাকি, তেতিয়া খাই পেলাই লাত মাৰি থৈ যা,
নাই- নাই -নাই সেইটো সময়ত তুমি আছা নহয় চাপৰ্তাৰ দিব মানে ভালকে। পাৰ্টনাৰশ্বিপ, খোলা ৰিজনটো এইটো ন, '
অহ, 'সেইটো হয় আৰু,
অকলে থাকিলে বেলেগ কথা এতি মই লাভ খালে তুমি আছা নহয়, লাভটো কৰোতে আঁতৰাই দিব কাৰণে।
উম, আৰু মই লাত খালে তুমি আছা?
ধেত মই নাই।
এ, তুমি আকৌ কিয় নাই?
চা মই চাম ন', তোমাক কোনে লাত মাৰে তাৰপাছত মই দেখাম ন, আতৰাম।
আহ, ' দিয়া ঠিক আছে ৰাখিছো ন, '। ৰাখিছো।
মা লগত কথা পাতি কিনে কম দিয়া।
অ অ দিয়া হব, উম উম